অহ কঅ
অহ ব্যস্ত আছ নেকি তই?
নাই নাই কচোন।
অহ মই মানে তোক কথা এটা সুধিবলৈ ফোন কৰিলো? তহঁত তুমি যে এই মানসলে গৈ আছিলে যেন
উম
তাৰে কথা অলপ ক'ব পাৰিবি নেকি কেনেকৈ গৈছিলি কি সেই কথাখিনি মানে
উম উম পাৰিম অহ মান মানে তোক কেনেকুৱা ধৰণৰ কথাবোৰ লাগে, গোটেই তেহ মানে আহা পাহ যোৱাালে
তহঁতি কেনেকৈও গ'লে কিহঁত গ'লে তাতে থকা মেলাৰ ব্যৱস্থা বা এনে চাবলৈ মেলিবলৈ কি আছে সেই সেই কথাখিনি কচোন
অহ অহ প্ৰথমতেটো আমাক এইটো আমাৰ বিশ্ববিদ্যালয়ৰ পৰা লৈ গৈছিল তাৰপিছত আমাৰ এইটো এটা এচাইনমেন্ট হিচাপে লৈ গৈছে মানে যে তাৰপা আমাৰ আমাৰ পৰা পইচা লোৱা হৈছিল পাঁচশ টকা। তাকে
দেন আমি ইয়াৰ পৰা গৈছো আমি ৰাতিপুৱা গৈছো, আমাৰ কাৰণে বাছ ভাড়া কৰা হৈছিল। তাৰ পিছত আমি ৰাতিপুৱা সাতটা মানত ওলাইছো ইয়াৰ পৰা সাতটা পাচ আঠটাৰ ভিতৰত আৰু দেন ইয়াৰ পৰা ওলাই আমি আহ গলো গৈ পেলাই আমি তাত চাৰে এঘাৰটা মানত পাই গলো। তাৰ পিছত গৈ পিনে আমি পুৱা তাতে আমাৰ পুৱা আমি ব্ৰেকফাষ্টটঝ আমি তাতে কৰিলো। মানে ইয়াৰ পৰা একো খাই যোৱা নাছিলো কে
কেনেকুৱা কি দিছিলে তহঁতক মানে সেইটো সেই তহঁতি যে পাঁচশ পাঁচশ টকাটো যে দিছিলি সেইটোতে মানে সেইটো ধৰা হৈছে
অহ অহা যোৱা সেইটোতে হৈ গৈছে মানে আহা যোৱা আৰু ব্ৰেকফাষ্টটো মিলাই তাৰপিছত ব্ৰেকফাষ্টত আমাক কণী দিছিল অহ কেক দিছে তাৰপিছত উহ বিস্কিট দিছে তাৰপিছত ব্ৰেড জেলি দিছে আৰু কল দিছে
বাকী যদি থকাকে যোৱা নহয় আছিলি উভতি অহাকে গৈছিলি নহ
আমি উভতি অহাকে গৈছিলো অহ আমি গৈ পাইছো চাৰে এঘাৰটাৰ পিছত আমি সেইখিনি গেটত সোমালো গেটত সোমাই মেলাই আমি বাৰটা বাজিল। তাৰ পিছত আমি অহ তাতে আমি জীপ জীপ ললো আমি প্ৰায় ত্ৰিশটা মানুহ গৈছিলো এখন এখন জীপত ছয় জনকে ধৰে
অহ অহ
তাৰ পিছত জীপ কেইখন ভাড়া কৰিব লাগে আৰু অহ ভাড়া কৰিলে জীপ কেইখনত তিনি হাজাৰকে লয়।
তিনি হাজাৰ যে
উম
কিমান দেৰি কাৰণে ঘূৰাই যীপ কেইখনত
তেহ দিনটো ঘূৰাব টোক মানে
তিনি হাজাৰ পইচাটো মানে তহঁতৰ হে লোৱা নাই আৰু
লৈছে আমাৰ আমাৰ বাছৰ ভাড়া গৈছে আমাৰ, অ তিনি হাজাৰতটো আমাৰ পৰা লৈছে মানে, এজন ছ ছয় জনকে আছো ন, তাৰ তাৰ পিছত, উম আমাৰ পৰা, অ' টটেল মানে জীপ চাফাৰী সেইকাৰণে চ এশ টকাকে লয়। তাৰ পিছত তাৰে ছশ, আৰু মানচৰ ভিতৰত সোমোৱা দহ টকা এন্ট্ৰি গেটত আমাক চেকিং কৰিছিলে যাতে মানে কোনেও প্লাষ্টিক যাতিয় বস্তু লোৱা নায় যাতে। ভিতৰত প্লাষ্টিকৰ বস্তুবোৰ নিব দিয়া নাই, তাৰ পিছত আমি, আ' বহুত ভিতৰলৈকে গলো
উম।
তাৰ পিছত গৈ এটা কেম্প আছিল, কেম্পটোত আমি ৰখিলো অলপ সময় তাতে তাৰে পৰা অলপ ৰখি আমি ৰখিলো মানে, ইহঁতে ৰখালে মানে, যোনকেইটা জীপ চাফাৰী গাড়ী চালকেইটা, ইহঁতে কৈছে যে ইয়াত ৰখিলে অঁ মানে জন্তু দেখা পাম আৰু।
অ'-অ', মানে সেইটো ভিউ পইন্ট নিচিনা মানে ন?
পইণ্ড অ'। একদম ওপৰৰ পৰাও উঠি উঠিব পাৰি আৰু, মানে কেমতো উপৰত উঠিব পৰা চিষ্টেম এটা আছে তাৰপিছত আমি, আমি সেইটো সময়ত আমি একো নেদেখিলোঁ কাৰণ সেইটো বহুত ভৰ দুপৰীয়া আছিল। সেইখিনি পৰা আকৌ আমি আৰু ভিতৰলে সোমালো সোমাওতে তাৰে ভিতৰত আম ই এটা গড় দেখিলো ডাঙৰ, ই মানে গিতটোৰ ভিতৰত আছিল, গাতটোৰ ভিতৰৰ পৰা ওলাই আহিছে, তাৰ পিছত, গড় দেখিছো অঁঃ লাংগুৰ বুলি কয় সেইটো। তেনেকুৱা, তাৰপিছত বেলেগ ধৰণৰ মানে, মতা মুৰ্গী বোৰ পাখিবোৰ ইহঁতৰ ৰং বোৰ বেলেগ আছিল।
অঁ।
তাৰ পিছত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও দেখিছো। হৰিণ দেখা পালো। উম।
তাকে মানে সেই আমাৰো মানে, ‌লগৰ এনে, লগৰ মিলি মানে বন্ধুকেইজনমান মিলি আমিও সেই সেনেকে মানে এই মা নহলে যোৱাৰ কথা ওলাইছিলে, মই ভাবিলো তোক এবাৰ সুধি চাওঁ? তাতে মানে আমি ভাবিছো এদিন থকা থকাকে যাম। কিন্তু সেই এনেকে থকাকে গ'লেও চাগে তাত
আছে, উম'-উম, আছে, থকাকে গলে তো বহুত সুবিধা আছে। অ' বহুত ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে, এটা গোটেই কেইটা একদম ওচৰে ওচৰে অঁ ওচৰে পাজৰে আৰু গোটেই কেইটা তাৰ পিছত বহুত ধুনীয়া ধুনীয়া ৰিজৰ্ট খিনি আৰু বহুত কেইটা ৰিজৰ্ট খুলিও আছে
অহ অহ তাকে আমি ভাবিছো মানে ৰাতি পুৱা ৰাতিপুৱাই তাতে মানে ৰাতিপুৱাও চাগে জীপ চাফাইত সেইটো পাম একেবাৰে মানে পুৱা পুৱা বেলি কাতে মানে আমি ভাবিছো যে এদিন থকা- থকাকে গৈ পুৱা বেলিকাই মানে আমি জীপ চাফাৰীটো কৰি সেইদিনা আৰু উভতি আহিবলৈ বা যাবলৈ কিমান সময় লাগে?
তোৰ যদি আমিতো আমি গুৱাহাটীৰ পৰা গৈছিলো ত' ইয়াৰ পৰাতো চাৰে তিনি ঘন্টা লাগিছে পাঠশালাৰ পৰা এনেকে গৈছো তাৰ পিছত চাৰে তিনি ঘণ্টা লাগিছে আৰু আৰু আকৌ আমি আহোতে উভতি আহোতে আমাৰ আহ আমি প্ৰায় জংঘল খনৰ মানে অৰণ্য পৰা আমি পাঁচটা চাৰে চাৰিতাত ওলাইছো আৰু গোটেই ঘুৰি আৰু অৰণ্যটো আমাৰ গোটেই ঘুৰাইছে মানুহজন বহুত ভাল আছিল অ আৰু আমি ভিতৰত গৈ গৈ এখন ধুনীয়া নদী এখনৰ ওচৰতো গ'লো অঁ বহুত ভূটানৰ বৰ্ডাৰৰ ওচৰত আছে সেইটো
অঁ
উম নদীখনৰ ওচৰত এটা অঁ ধুনীয়া ৰিজৰ্ট এখনো আছে। অঁ ৰিজৰ্ট নহয় মানে এইখন ৰেষ্টুৰেন্ট টাইপৰ আৰু নদীখন মানে বহুতে ধুনীয়া আৰু মানে বহুত চাফা ধুনীয়া
তাকে আমি মানে সেয়ে ভাবিছো যে ওচৰতে কৰ'বাত মানে যোৱাৰ হেৰিটো তাৰ পৰা ভাবিলো যে মানুহ খিনি গৈ আহো তাৰপিছতে অ সেই আমি মানে সেই তেতিয়া ভাবিছো সেই প্ৰথম দিনা গৈ মেলি ধৰ তোৰ ওচৰে পাজৰে যিখিনি চাবলগীয়া আছে সেইখিনি চাই মেলি আমি মানে জীপ চাফাৰীটো মানে পাছদিনা মানে পুৱাই কৰিম বুলি ভাবিছোঁ। পুৱাই কৰি
তহতে মানে অৰণ কি ৰিজৰ্ট খন অৰণ্য খনৰ ভিতৰতে আছে মানে? তাৰে ওচৰত এখন গাঁও আছে। কিন্তু মানে তেনেকে ওচৰে পাঁজৰে চাবলগীয়া তেনেকুৱাতো নহ'ব অঁ তহত ৰিজৰ্ট খনতে ঘূৰিব পাৰ। কাৰণ মানসটো বহুত ভিতৰ ফালে আছে। অ ৰিজৰ্ত খন ধুনীয়া নদী চদী আছে অলপ চুইমিং পুল এইবোৰ আছে, ধুনীয়া ৰিজৰ্ট খনো। আৰু তাতে কিন্তু মানে একদম ভিতৰ ফালে যিমানে সোমাই যাবি অৰন্যখনৰ, সেইটো সেইফালে বহুত মানে নেটৱৰ্ক বোৰ বেয়া
হয় বাৰু এ এনেকুৱা অৰণ্য বি কাজিৰঙাই হওক এই অকণমান নেটৱৰ্ক ইছ্যু নেটৱৰ্কৰ মানে অসুবিধা হয় য়ে।
অঁ সেইটোৱে।
অঁ।
তাকে আহ এতিয়া আমি মানে আছো প্ৰায় দহ এতিয়া তাকে ভাবিছোঁ এনেই মানে তহঁতি কোনটো সময়ত মানে কোনটো হেৰিয়ত মাহত গৈছিলি বাৰু এইখিনি সময়ত চাগে এতিয়া বৰ
ব, অ' ভাল নহয়, একো দেখা নাপাবি, তহঁত আমিতো নৱেম্বৰ মাহত গৈছো, নৱেম্বৰ মাহটো ভালেই কিন্তু সিহঁতে কোৱাৰ মতে তে গৰম দিনত অলপ বেছি ভাল।
আমি মানে এতিয়া, অঁ এইটোৰ অহা এক দুই সপ্তাহ মানৰ ভিতৰতে যাম বুলি ভাবিচিলো, এতিয়া গ'লে কিবা অসুবিধা হ'ব নেকি? মানে এইকেইদিনত অলপ যিহেতু বাৰিষা হেৰিও আহি আছে বতৰো আহি আছে।
বাৰিষাৰ
তে আৰু এক মাহমানৰ পিছত হ'লেহে ভাল হ'ব নি বাৰু?
উম, তহঁত অলপ আৰু অলপ দিন ৰৈ দে, কাৰণ বাৰিষাত গ'লে মানে তেনেকে একো দেখা নাপাবি।
অঁ সেইটোৱে ভাবিছোঁ মানে সেই আমি সেই কথাটোকে পাতি আছিলো যে যিহেতু অকন বাৰিষা বতৰো আহি আছে আৰু সেই অলপ সেই সেনেকুৱা প্ৰব্লেম বোৰ অসুবিধাবোৰ হয় নহয় ভিতৰ
উম আৰু উম, অঁ আৰু জন্তু বোৰ তই চব সময়তে দেখা নাপাবি। আবেলি সময় দেখা পাবি, হয়্ একদম ৰাতিপুৱাৰ সময় দেখা পাবি, ধুনীয়া জেগা, একদম যদি তহঁতে পুৱা যাওঁ আমাৰ টো একদম দু হৈছিল ন সেই কাৰণে আমি ভালকে দেখা নাপালোঁ। উম আমাৰ অ, জীপ চাফাৰী যোনজন মানুহজন, তেওঁ কিন্তু ভাল আছে আছিল আমাক, অ' মানে পুৰা বুজাই বুজাই গৈছিল ইয়াত এনেকুৱা, ইয়াত এনেকুৱা বুলি। অঁ মানুহজনে
আছে নেকি?
উম মোৰ তাতটো নাই, তেনেকে আমি হেৰিতে পাবি ৱেবচাইটতে পাই যাবি তেনেকুৱা মানে সুধিব পাৰাকে।
অ'-অ'-অ, তাকে আমি মানে ইয়াতে কথাটো পাতি মেলি একেবাৰে আজৰি হৈ যাওঁ বুলি ভাবিছোঁ আৰু।
অঁ তহতে সেই পুৱা ভাগত যদি জীপ চাফাৰী কৰোঁ তেতিয়া দেখা পাব, নহয় বা তহঁতে হেৰি সময়ত যাব লাগিব। একদম আবেলি, গধূলি সময়ত তেতিয়াও দেখা পাবি আৰু বস্তুবোৰ, জন্তুবোৰ।
অঁ-অঁ-অঁ দে ঠিক আছে।
উম-উম ঠিকে আছে তেন্তে দে, উম দে।